শুনা, শুনা পাইছে? অ', অ', শুনা পাইছোঁ, পাইছোঁ। কওকচোন। অ', আছ আছোঁ, আছোঁ। ঠিকে আছোঁ। আপোনাৰ ভাল?
মোৰো ভালেই আৰু।
হয়, হয়।
কি কৰি আছিলা?
এয়া ল'ৰাটোক অলপ মানে এইয়া স্কুলৰ পৰা অলপ হেৰি দিছিলে, হোমৱৰ্ক দিছিলে। এই তাকেই মই কৰাই আছোঁ। এতিয়া মানে অকমান আজৰি হ'লোঁ।
অ', সোনকালে অহা অহাৰ লগে লগে কৰায়ে দিয়া। মানে
নহয়, নহয় এনে শুৱে। আজি মানে নুশুলে।
অহ।
শুলে তাৰ লগত মইো শুবলৈ নাপালো মই বোলো তেতিয়া হ'লে হোমৱৰ্ক খিনিকে কৰা বুলিহে তাক মানে মই কৰাই দিলোঁ। কৰাই পেলাই আজি আজৰি হ'লো আৰু।
অ', অ', তেতিয়া আজৰি হৈ থাকে। ত হয়তো গ সমকটো আপুনি আহি যাবও পাৰে কিবা কাৰণত।
হয় হয় হয় আহিবও পাৰে সেয়া এতিয়া মানে তাক মানে যি মন যায় কৰিব দিছো আৰু। এ কৰি থাকা বোলো এতিয়া। তোমাৰ বেলেগ বেলেগ কিবা কিতাপো আছে সবোৰ চাই পেলাই বোলো আৰ্ট যদি কৰা আৰ্টো কৰিব পাৰা। যি মন যায় আৰু কিবা থাকিব মন গৈছে আ কা কিবা লিখিব মন গৈছে লি তাকে কৰিব দিয়া আছো তাক।
মানে এনেই কিতাপ চাই থাকে ন'।
হয় থাকে থাকে এটা মানে নতুনকে কেইখন মান কিতাপ আনিছো মানে দেউতাকে আনিছে সেয়া মানে নতুন কিতাপ খিনি মানে একদম ম শেষলৈকে কৰি মেলি আজি আজৰি নোহালৈকে লাগি থাকে শেষ হোৱাৰ পাছত একদম ফালি চালি লাষ্ট তত যি মন যায় মানে কৰি হৈ গ'ল যে সেইখনৰ মানে অস্তিত্বই নাইকিয়া কৰি দিয়ে আৰু লাষ্টত শেষ কৰি দিয়া আৰু কয় যে কিতাপ পঢ়ি ফালি দিছো বুলি সেই তেনেকুৱা আৰু। হেল্ল'।
অ' অ' মই কোনে
অ' শুনিছো শুনিছো ছ
অ' অ' অ' অ' না সেই আৰু এনে মোবাইলত গেম খেলে নেকি মোবাইলত খেলে
অ' মোবাইলত মানে মাজতে অলপ হেৰি হৈছিলে তাৰ খেলা হেইৰিটো তাৰ পিছতে লাহে লাহে অকনমান আঁতৰাইছো তাৰ মানে আমি ক'বাত ওলাই গলে তাক মানে মোবাইলতটো লাগে এনেই ঘৰত বাৰু তেনেকে এ নালাগে সেয়ে ওলাই গ'লে মানে তাক মোবাইলটো লাগেই কালি এঘৰত গৈছিলো তাক বোলে মোবাইলটো লাগে ইমান কান্দা কু এতিয়া মানে লাগে মানে লাগে আৰু এতিয়া নিদিও উপায় নাই মানুহৰ আগত বৰ দিগদাৰ কৰে অশান্তি কৰি থাকে কথা পাতি বহুত ভালকে নাপাওঁ এতিয়া মানে দি দিয়া যায় আৰু অকমান সময় কাৰণে কিন্তু মানে মই ঘৰত তেনেকে নিদিও দিলে যে এই ল' লৰা ছোৱালীবোৰ আজিকালি বহুত বেয়া হৈ গৈছে পঢ়া শুনা মন নক হৈ গৈছে এইবিলাকে মানে বৰ দিগদাৰ কৰি দিয়ে আজিকালি হয় হয় বেয়া হৈ যায় হয় হয়
নহয় আৰু দেখিলে সৰু ল'ৰা ছোৱালী যিলাক অঁ নহয় নহয় এনেকুৱা হৈছে যিবিলাক ল'ৰা ছোৱালী ধৰা এই মানে সৰুৰ পৰা মাক মা মানে কি ল'ৰা ছোৱালীয়ে যে খাবলৈ দিলে নাখায় ন মাকে মোবাইলতো দেখাই থাকে তাক খোৱাই ন খুৱাই দিয় এইবিলাক ল'ৰা ছোৱালীয়ে কথা কম কোৱা হৈছে
হয় হয় হয়
ধৰা এনেকুৱা চালে কাৰ্টুন চালে কিবা চালে এইবিলাক চাই চাই থাকে যে অঁ সিহঁত মানে কি হ'ল সেইটোৰ লগতে ব্যস্ত হৈ থাকে কথা মানে বেলেগৰ লগত মাকৰ লগতো কিবা এটা কথা তেনেকে নেপা কতে অঁ আঁ তেনেকে ক ক কিবা এটা হ'লে খাম নাখাম তেনেকে বেছিকেতো কথা পাতিবলে নাপায় সেইটো কাৰণে কথা খুব কম কয় মানে তেনেকুৱা বহুত দেখিছো চ ছীলাকেলে মোবাইলটো মানে সৰুৰ পৰা দি দিয়ে সৰু পৰা দিলে মানে কি আৰু ভাত খাবলৈ খুৱাবলৈ ল'ব মোবাইল দেখাইিয়ে তি ভি চালে মানে হেৰি নহয় টিভি টোত মানে ধৰা বেগ বিচালে ইমান এইদৰি নহয় নহয় টিভি
কিন্তু মোবাইলে কিয় জানো তেনেকুৱা কৰিলে টিভিত আজিলৈকে এতিয়া ধৰক আগৰ দিনতো টিভি আছিলে কিন্তু টিভিও চাইছিলে কিন্তু মানে ইমান এটা এটা দিগদাৰ নকৰিছিলে কিন্তু মোবাইল ৰ পৰা দিয়াৰ পৰা শুনিছো বহুতে কথা কবও নোৱাৰা হয় হৈ গৈছে।
অ না হৈছে বহুত হৈছে নকয় তেনেকুৱা কেইবাটাও ল'ৰা ছোৱালী দেখিছেো মোবাইলৰ লগত মানে এনেকে লাগে উপায় নাইকিয়া হয় কিছুমানৰ মানে কি হয় মাক দেউতাক দুজন চাকৰিয়ালে ৰাতিপা ওলাই যাব লাগে লৰা লৰিকে ওলাই যাব লেৰা ল'ৰা ছোৱাল মে ৰাতিপুৱা অ কন্দনা কটা কৰাতকে এইবিলাকে কৰ বুলি লৰালকে খুৱাই কিবা অকনমান খোৱাই পঠিয়াবলৈ ভাল পায় কোনোবাই ধৰক কাৰোবাৰ হাতত থৈ যায় লৰা চালি ব কেতিয়াবা আকৌ কোনোবাই এ ল'ৰা ছোৱালী ৰখা ঘৰতো থৈগৈ এইবিলাক কৰোতে মানে কিন্তু বহুত এনেকুৱা প্ৰভাৱ পৰিছেটো কথা খুব কম কয় মানে প্ৰথমতে কিছুমানতো এনেকুৱা মানে থেৰাপি দিবলগীয়া হৈছে
অ অ হয় হয় হয় মই গম পাইছো এনেকুৱা মানে মোৰ কি হৈছিলে এই মই ইাৰ স্কুলত দিওঁতে এটা ল'ৰাক পাইছে ছিলো মানে একেলগে আহিছিলো মাক জনীয়ে মানে কৈছিলে কিন্তু সি আচল্ততে ছয় বছৰ হৈ গ'ল কিন্তু তাক একদম সৰু একদম সৰু পৰাই দিছে আম সৰু যিটো মানে শাখা সেইটোত দিছে মই বোলো কিয় এ নেকি দিব লগা হ'ল বোলে ই কথাই নকয় ইয়াকো থেৰাপিও দিয়া আছো আৰু মানে সৰু হেৰ পৰা দি আছো মানে খেলা ধূলা সেনেকুৱা সেইটোৰ পৰা দিছে মই বোলো হয় নেকি কি কি হয় কৈছে মোবাইল চাই মই বোলো অ এইটো বৰ বেয়া বস্তুৱ মোবাইলটোৱে বৰ মানুহক বহুত ধ্বংস কৰিছে মানে তেওঁ মানে কি কৰে তেওঁৰ হা মানে এ স্বামীয়ে মানে হেৰি কৰে বাহিৰত কামত গুচি যায় তেওঁ নিজৰ ঘৰৰ কাম খিনিত কৰিব কাৰণে তেওঁ নিজেই মানে মোবাইলটো ল'ৰাটোক দি দিলে হাতত তুলি সেই তেতিয়া তেতিয়াৰ পৰাই মানে সি চাই থাকে যে মাক ে ভাবে আৰামত চাই আছে মোক কাম খিনি কৰি আজৰি হ সেই সেইটোয়ে যে তেওঁ গ এতিয়া যে জীৱন ভৰটো মানে ইমান কষ্টদায়ক মানে দিছে নহয় কৈছে যন্ত্ৰণা বহুত খালো বোলে ইমান মানে নিজৰ হাতেদি নিজে ধ্বংস কৰা নিচিনা হল মানে
এতিয়া লৰাদ কথা চথা পাতেনে
নাই তেতিয়া যেতিয়া মই লগ পাইছো তেতিয়ালৈকে মানে কি আহ উ আহ এনেকেহে
অ ন বহুত ল'ৰা ছোৱালী দেখিলো তেনেকুৱা বহুতে দেখিলো পিছ পিছত কিছুমান স্কুল যোৱাৰ পিছত কিছুমানে কথা পাতিবলৈ লৈছে আৰু কিছুমান তেনো এনেকুৱা কোৱা হৈছে যিবিলাকে মানে কি হয় মোৰ আৰু এগৰাকী সহকৰ্মী এগৰাকী ছোৱালীজনী দেখিছো টাইম ন তাই মোবাইল দেখে দেখিব দিয়া নাইত বেয়াস্তু নাাই বুলি মানে দেখওুৱাই নাই মতি ম কি হয় এ যে যিয়ে নাচাগে সেই মানে টিভিত কোৱা যিবিলাক সংলাপ বিলাক কৈ কৈ থাকে নহয় গম পোৱা নাই এটা মানে কে্ মাজত সোমাই যায় দিপ। এইটো মানে চৰিত্ৰ এতিয়া ধৰা চিনচেন বা তেনেকুৱা। বোলে মাৰ লাগিব নবিতা, এনেকুৱা সৰু লৰা ছোৱালীৰ। যি বিলাক কাৰ্টুন দেখায়। সেইবিলাকৰ মাজত মাই নাই সিহ হেঁতৰ নিচিনাকে কথা কব লৈ যে সেইটো। সেইটো কাৰণে কথা বিলাক আহি যায় মানে তাত, তাত ডাঙৰকেও দেখে সিহঁত। তোৰ নিছিনা কবলৈ এক্টিভিটি বেছি ভাল হয়। মানে সেইটোত। এ কিন্তু মোবাইলটোত চালে আকৌ সেইটো নহয় মানে তাৰ পিছত এনেকে চাই থাকে তাৰপিছত তাই আইতাকৰ লগত এনেকে কিবা কেতিাবা জান মানি এইবিলাক চাই পেলাই চিৰিয়েল চাইছে চিৰিয়েলৰ নিচিনাকে মানে একেবাৰে চিৰিয়েলৰ যি মানে সংলাপ সেইবিলাকো মাতে আৰু খুব কথা পাতিব। পাৰে মানে আইতাকে কথা কৈ থাকে যে। উঁহ তাই ধৰা এতিয়া। আঢ়ৈ বছৰ হৈছে। এ এ এতিয়া। তিনি বছৰ অক্টোব হ'ব, নেকি আঢ়ৈ বছৰতে ইমান কথা নহয়।
হয়।
এই মোবাইলটো নিদিয়াৰ কাৰণে পোৰা তক তকাই থাকে।
অঁ বহুত হয় হয়। মোবাইল টো মানে দি যদি দিলে। হয় হেঁতেন তাই কথাই নোলালেই হয়।
হেৰালে হেঁতেন তাৰ মানে আৰু বিশেষকে আইতাক আছে যে ঘৰত। আইতাকে মানে দিনতটো ৰখি থাকে আ আ আইতাক। তোমাৰ লগত থকা পাতি থাকে, আইতকও কথা পাতি। সুধি থাকে আইতাকে যেনেকুৱা ধৰণৰ কথা। কয় মানে তাইও তেনেকুৱা ধৰণে।
অ অ যাৰ যাৰ যেনেকুৱা লগত থাকে তাৰ প্ৰভাৱতটো তেনেকুৱাই
অ তেনেকাই চব কথাই তেনেকেই কৰে। তাৰ পিছতে হেৰি, একদম চব কথা আৰু আৰু মানে ককা আইতাক। তাকে কেতিয়া নাই এই ককালটো বৰ বিষাইছো তাইো কেতিয়াবা এনেুৱ ককালটো বৰ বিষাইছ উঁহ হু হিঃ হুই তেনে তেনেকেও মানে কয়। আজি কালি মানে ডাঙৰ হৈ গৈছো। জানো ইমান নোকোৱা হৈছে, কিন্তু এতিয়াও মানে মোবাইলটো নাচায়। ওম তাৰ পিছত মবাইল দিছে। অ ভালে কৰিছে। পিছে নহয় বোলে বহুত দেখিলো বোলে ল'ৰা ছোৱালী এনেকুৱা। বোলে। কথা কম কোৱা মই ো ময়ো দেখিছে মোৰ ভাগ ভাগিন ভাগিন এজনী বোলো তেনেকুৱা হৈছিলে তাৰ পাছত তাইকো থেৰাপি দিব দিছিলে তাৰ পিছত এতিয়া আৰু অকনমান ডাঙৰ হ'ল নহয় এতিয়া মানে ঠিক হৈছে আৰু মোৰ ঘৰৰ ওচৰৰ মোৰ বন্ধু এজনৰ ল'ৰা এটাও হৈছিলে তেনেকুৱা প্ৰথমতে ভালকে কথা ক'বই পৰা নাছিল। আছিল এ মই চ অ ই ধৰন কিয়, কথা চথা দেখোন নোকোৱা হ'ল। তন কণ ক তাকো তেনেকুৱা দি আছিলে
উ এ আচলতে কি জানে আগৰ দিনত কি হৈছিলে অ মাখে পাশে কেইবাটাও লৰা ছোৱালী আছিল ন আমি মিলি-জুলি সিহঁতে মানে খেলা ধূলা কৰিছিলে এই যে আপোনাৰ কিবা দোকানীয়ে হয় কিবা মাটিৰে বাচন বৰ্তন এনেকে লয় বা কোনোবাই, হ'য়। তেনেকে লৈ খেলা ধূলা কিছু মানে দৌৰা লুকা ভাকু এইবোৰ খেলিছিলে তাৰ লগতে আপোনাৰ স্বাস্থ ৰ মানে অ মানে ডভলপ মানে হৈ গৈছে ছিলে সিহঁতৰ মানে শাৰীৰিক বিকাশ তুজি টু তেওঁলোকৰ হৈছিলে খেলা ধলাৰ জৰিয়তে আৰু শিক শিকিবও পাৰিছিলে তেওঁলোকে ইটোৱে সিটয়ে কথা কত তে তাৰ মানে মুখৰ পৰা তেনেকেই মাতবোৰ ওলাই গৈছিলে ওচৰৰত আজিকালি এতিয়া ন নাই কিয় হল যে, তেনেকুৱা পৰিৱেশটো?
উম, সেইটো নাইকিয়া হ'ল মানে, চব আৰু এটা এটা আৰু চব মানুহ ব্যস্ত সেইকাৰণে, কোনো ইটো সিটো ঘৰলৈ লোকৰ ঘৰলে পঠাবলে টান পায়। আজিকালি আজিকালি ল'ৰা ছালী বিলাকক আমি খুব আল ফুলক নাৰ ৰাখো জানো? এনেকুৱা হয়, ধৰা ম এতিয়া ধৰা তোমালোক মানে মাক মানে মাকৰ ঘৰলে গ'লে যেনিবা তেতিয়াও মানে গোটেইকেইটাই অকণমান খেলি থাকোতে কোনোবা এটা চাই থাকিব লাগে আকৌ কোনে, কাক, মাৰি দিয়ে সেইটোও ঠিক নাই সৰুতে, আৰ ল'ৰা ছোৱালী বিলাক আলফুলকে ৰখা হৈছে, ইটোৱে সিটো কথা নুশুনে, সিটোৱে সিটো কি নিদিওঁ, ইটো মানে, চব তেনেকুৱা হৈছে। জনো আগতে আকৌ আ ভগাই মেলি ক লাগেই এজন চোৱা চিতা কৰিবলে অঁ আগতে ক সময় ন চাই থাকিব আগতে আগতে চাই থাকে ন মানুহ বিলাকে ঘৰৰ মানে ডাঙৰ এজন থাকে। এই মানে, আজিকালি চব একক পৰিয়াল হৈ গৈছে। ন' সেইটো কাৰণে চব চ চাকৰি ক্ষেত্ৰত দূৰত থাকে। তেনেকুৱা হয়। সেইকাৰণে, এনেকুৱা ভিতৰতে সোমাই থকা ইঘৰ সিঘৰৰ লগত তেনেকুৱা ওচৰ মানুহৰ লগতো আ
সম্পৰ্ক নায়েই, তেনেকুৱা আজিকালি, চিনিয়ে নাপায় হয়।
তেনেকুৱা হওঁতে মানে সেইটো হয় কথা আমাৰ হেৰি কৰা উ এইটো মানে নহয়। মানে, যিমানে পাৰে ঘৰতে আচলতে মই ভাবিলোঁ টিভি চালে ইমান এটা দিগদাৰ নাই। টিভিত এনেকে টিভিত লগাই দিলেই ভাল তেনেকোঙকে চাই থাকিব তে এতি অন্ততঃ কথা পাতে। দেখে নহয় তেনেকে কৰি থকা। কিন্তু, মোবাইলতটো দিলে কথা নাপাতে। টিভিটোৱে কিন্তু দিগদাৰ নকৰে। কথা পাতিব সময়ত উম, কিন্তু মোবাইলটো দিব বৈ নালাগে। মোবাইলটো যে কিবা এটা চাব পাৰি সেইটো দেখাবই নালাগে সিহঁতক। তাৰ পৰা, ঠিকে আছে বাৰু দিয়া, অ'!
ঠিক আছে দিয়ক ৰাখক উ।
অঁ